হেল্ল'!
হেল্ল'! কি কৰিছা?
বা! অ'! মোৰ অ'! তুমি অ'!
অ'! মই, মই, মই মানে, ফোনটো কৰিম কৰিমগৈ ভাবিয়ে আছিলোঁ। কৰিব পৰাই নাছিলোঁ। এতিয়া সময় পালোঁ
অ'! মইয়ো ভাবিছোঁ তোমাক ফোন কৰিম বুলি! উম!
অ'! তুমি কিয় কৰা নাই। মই বাৰু কিবা কৰি আছিলোঁ।
অ'! মই আৰু তুমি ব্যস্ত আছা নেকি! সেইকাৰণে, আৰু ফোন কৰা নাই আৰু।
অ'! ঠিকেই আছে। অ'! মানে, আমাৰ ইয়াত অ'! হেৰি উৎসৱ আছে নহয় আইনৰ মাহত।
অ' অ' অ' অ' অ! মই যাই পোৱা নাই ৰ'বা তাতে।
অ'! এইবাৰ, এইবাৰ কি ভাবিছা? আহিম বুলি ভাবিছ নে নাই?
অ'! মই তাতে, আমাৰ তেনেকুৱা বাৰু আলহীও নাই বাৰু তাতে।
অ'! আমাৰ ইয়াত আহিবাচোন। কি কিমান যে ভাল লাগিব।
অ' অ'! মই যাম দিয়া। তাৰমানে, মই গইয়ো পোৱা নাই। তাৰে, কেনেকুৱা বা সেই কাপোৰ পিন্ধিব লাগে।
কাপোৰ আঁ মানে, আমাৰ নৰ্মেলি মানে, আমি যেনেকে সাধাৰণতে আমি অসমীয়া সাজপাৰ পিন্ধো সেয়াই।
অ অ অ আৰু যাম দিয়া কে কেইটামানে হেৰি কৰিব।
এই দিন আছে এতিয়া আমাৰ সময় আছে বহুত খিনিও এতিয়া মানে মই ভাবি আছিলো বোলো তোমাকো কলো এবাৰ।
অ অ এই একদম ভাল। কাম কৰিলা মানে মই যাম যাম বুলি ভাবি আছো মই তাতে মানে আমাৰ ইতে আলহিও নাই নহয় মানে তেনেকুৱাত সুবিধাও পোৱা নাই যোৱা কাৰণে।
অ অহ আহিব মই আছো নহয় মই তোমাৰ ভনীৰ দৰে। হেল্ল' অহ বাকী কি কৰিছে? হেল্ল'।
বাকী অ অয় আছো ৰবা ইয়াতে বহি আছিলো অন চিৰলো চালো।
অ চাহপানী খালেনে নাই।
অ অ অ চাহ পানী খালো দিয়া এ। কেই তো খাই লৈ অলপ টিভিত। ত চালো চাই কিনে বোলো কি কৰিছা।
অ আছো আছো। অ আৰু আ আপোনা লক তাতে আপোনা লক তাতে কেনেকুৱা লা- কেনেকুৱা উৎসৱ হয় হয়নে উৎসৱ তাতে মানে বেলেগ কিবা।
অ মানে ইয়াত মানে উৎসৱ নহ মানে সেই হয় ৰাস হয়। আৰু মাঘৰ বিহুটো মানে অলপমান পালন কৰে আৰু।
অ মাঘৰ বিহু বহাগ বিহুতো আমাৰ অসমৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয়।
অ অ অ আৰু মানে ই ডাঙৰকে কাতি বিহুটো উদযাপন কৰা হয় ইয়াতে বাৰু উৎসৱটো মানে অলপ দূৰ হয় আৰু ইয়াৰ পৰা উৎসৱ যত যে হয় তাতে সেই হয়।
অ অহ। অ আমাৰ ই ৰামদোত বহুতখিনি হওক শংকৰীয়া মানুহ আছে আমাৰ আমি মানে মাধৱদেৱ শংকৰদেৱৰ তিথি তে তিয়ে আমি ভালকে উৎসৱ পালন কৰো।
অ অ
ঘৰে ঘৰে ঘৰে কল গছ পুতি তাতে ছাটি দিয়া হয় ধুনীয়াক- দুলি আৰু মানে পোৱা পচেচন কৰা হয় তাৰ পাছত আৰু পচেচনৰ পচেচনৰ দিউত- দিনাই গধূলি মানে। মানে নাম কীৰ্তন মানে অ থিয় নাম, বহানাম তাৰপিছত শিশুসকলৰ নাম। তেনেকে নাম পৰিবেশন কৰা হয় আকৌ তাৰে আকৌ পিছৰ পিছৰ দিনাখন আহ সেইদিনাখন আকৌ গোটেই গাওঁখনে মিলি ভোজন খাওঁ। ধুনীয়াকৈ।
হ মানে ইচ্ছা আছিল বাৰু।
অ অ আহিবচোন। এইবাৰ আহিব আপোনাৰ। আপোনাৰ আহি বহুত ভাল লাগিব মই। গৈছো আপুনি আহিবচোন এইবাৰ।
অ অ মই তাতে মই যাম বুলি ভাবি আছো এই উৎসৱত তাতে প্ৰচেচন তাতে আৰু অ যিবিলাক মনটো ভাল লাগিছে আৰু নাম নাম শুনিলে ত প্ৰসাদ প্ৰসাদ মানে কি দিয়ে ক যে কবানে
অ আমাৰ ইয়াত মানে ভোজনৰ প্ৰসাদ মানে এনেই প্ৰসাদ আহ মুগৰ সেই মুগৰ গাজি গাজি বুলি যে ক মুগৰ গাজি মানে তাতে বুট নাথাকে আৰু অকল মুগৰ গাজি নাৰিকল তাৰ পিছত আহ সেই গুড়া আৰু সেই সে কি বুলি মিঠৈৰ লাড়ু বনোৱা হয় সেনেকৈ সেইটো প্ৰসাদে আৰু আৰু তাৰ পিছ পিছৰ দিনা মানে ছেকেণ্ড দিনাখন মানে দুই নম্বৰ দুই নং দিনৰ দিনা সেইদিনা ভোজন পাতে ভোজনত পূৰা সম্পূৰ্ণ নিৰামিষ হয় সেইটো মানে অ ৰাজ ভোজন বুলি কয় মানে সকলোৱে মিলি জুলি ধুনীয়াকে খায়
অ অ অ সেইনে ভালেই লাগে দিয়াচোন অ অ মানে আৰু অ
আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা থাকে লোক সকলৰ কাৰণে বেলেগকৈ প্ৰতিযোগিতা থাকে ডাঙৰসকলৰ কাৰণে বেলেগকৈ থাকে ল'ৰাবলাকৰ কাৰণে সেনেকে প্ৰতিযোগিতাও থাকে নামবোৰ নাম প্ৰতিযোগিতা মানে বিহু নৃত্য হয় কিছুমানে সত্ৰিয়াও হেৰি কৰে পৰিৱেশন কৰে সেই নৃত্য তেনেকে
অ অ ভালেই লাগে গোটেই ৰাইজ বিলাকে গাঁৱৰ মানুহ বিলাকে তাতে একেলগে তাতে ভোগ খালে বা একেলগে নাম কীৰ্তন বা দিহানাম তাতে সেই তুমি দিহানাম গোৱা নে
অ অ মই গাওঁ মানে তেনেকে ইমান নাজানো কিন্তু মই চেষ্টা কৰো আৰু চেষ্টা কৰি যাই আছো পিছত পিছতৰ পিছৰে ভাল আৰু বেছি ভাল হ'ব এতিয়া অলপ অলপকৈ চেষ্টা কৰি আছো
এনে তোমালোকৰ ওচৰতে যত তাতে মানে উৎসৱটো মানে উদযাপন কৰা হয়
অ হয় হয় আমাৰ ইয়াত মানে ৰাম দিয়া অঞ্চল আমাৰ ইয়াত ত্ৰিশখন ছয়ত্ৰিশখন তেনেকে গাঁও আছিল সৰু সৰু গাঁওৰে আছে তাৰে মানে আগতে মানে আমি মই যেতিয়া সৰু আছিলো তেতিয়া মানে প্ৰত্যেক গাঁৱে গাঁৱে গ মানে নিজাকে উৎসৱ পালন কৰে কিন্তু আজিকালি মানে আজিকালি মানে গাঁওবিলাক সৰু সৰু হৈছে ন বেছি সেইকাৰণে আমাৰ ৰামদিয়া অঞ্চলৰ যিমানবিলাক গাঁও আছে সকলোৱে মিলিজুলি এখনকৈ উৎসৱ কমান ডাঙৰ হয় সেইখন সেইখন বহুত ডাঙৰকে পাতে আমাৰ যিমান গাওঁ বিলাক আছে আমাৰ ৰাম অঞ্চলত সকলোৱে মিলি ডাঙৰকে পাতে আজিকালি তেনেকৈ পাতে এতিয়া আমাৰ ঘৰৰ পৰা ওচৰ হয় কেতিয়াবা আমাৰ নামপাৰা চখ চিনি পায় নে
অ অ অ অ চিনি পাওঁ
অ তাতে আৰু প্ৰথম তাতে হৈছিল তাৰ তাৰ পৰা যোৱা বছৰ আকৌ আমাৰ ভৈথালি খোলা যে হয় অ ভৈথালি মেলা শুনিছা নে
অ অ অ ম অ গৈ পাইছো গৈ পাইছো তে
অ অ অ যোৱা বাৰ আগত তাতে হৈছিল অ বহাগত হয়
অ আমি গৈছিলো যা অ তাতে যাওঁতে মানে ৰৈ বস্তু ত যাবা নে মানুহ চাবা
এ বহুত ভিৰ হয় বহুত বহুত দূৰ দূৰণিৰ পৰা বহুত মানুহ হয়
অ অ তাতে আৰু নোলোৱা বস্তুও নাই উ
অ চব ওলাই আপুনি খোৱাৰ পে পিন্ধাৰ পে ঘৰত সজোৱাৰ পে চব পায় মানে অ কিছুমানে আকৌ আমি মানে টেঙা টেঙা আমি বছৰটোৰ কাৰণে আনি থৈ দিওঁ তাত তাৰে পৰাই আনো নহুন নহুন নহল তুমি মানে বহুত। একেই বস্তুটোৰ কাৰণে আনি থৈ দিওঁ।
অ মইও যাওঁতে মানে বগৰীত আছো আৰু। কি বুলি কয় ঝাৰু অ অ তে না নাই ঝাৰু তাৰপিছত বিচনী কলা। আৰু এই বাহত যিবিলাক সেই। নহয় বোৱা কি বুলি কয় বুৰা মূৰা।
মূৰা অ অ আকৌ ঢাৰি -ঢাৰি -ঢাৰি পাতি এ নানান ধৰণৰ। নানা ধৰণৰ সজুলিৰ বস্তু খোৱা বস্তু পিন্ধা বস্তু সজোৱা বস্তু আৰু আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰ কৰা বস্তু এই নানা। ধৰণৰ বস্তু পায়
অ মই গলে মোৰ মানে এ আমি মানে গাড়ী এখন আ। ছে নহয় তুমি সেই গাড়ীখন লৈ যাও আৰু যাতে গ'লে।
অ অ তাতে গ'লে মানে কি কিনো কি। কিনো তেনেকুৱাই।
অ তাতে আৰু বস্তু বিলাক আৰু কমতে পাই নহয়।
ইমান ধুনীয়া ধুনীয়া কানদি কাপোৰলে আপুনি আহি পাইছে নহতে।
অ- অ মই যাই পাইছো অ অ যাই পাইছো ভটেল। এ।
অঁ অঁ।
গৈ ভালে লাগে তাতে।
অ ভাল লাগে আপুনি আপ আপুনি কেতিয়া আহিছিল আপুনি। আহিছিল এইবাৰ আহিছিল নেকি।
নহয়- নহয় মই যোৱা বছৰ আহিছিলো।
যোৱা বছৰ অ।
অ তা ত মানে আমাৰ তেনেকে আৰু আলহী ও নাই। মানে আৰু তাতে ৰাতি।
অ এতিয়া থিব এতিয়া আপুনি মোৰ লগত চিনাকি। কি'ল নহয়। আহি থাকিব মই আছো নহয় ইয়াত মোক অহাৰ আগে আপুনি এটা ফোন লগে মেছেজ কৰি দিব অ এতিয়া মোৰ লগত ধুনীয়াটা চিনাকি আছে অ। অ ভাবিব ভাবি। মানে মই আপোনাক ভণ্টিয়ে দি আছো ভণ্টি বুলি আপুনি মানিছে।
অ অ এতিয়া পিছে। কি কৰবা এ ভাল। ভাত ভাত খালানে
ভাত অ খোৱা নাই ৰবা ভাত বনাম মানে মোৰ আমাৰ মানে অকমান দেৰি হয় ভাত খোৱাত সেইকাৰণে মায়ে কৈছে অকমান দেৰিকে বহাবা তুমি সেয়া দেৰিকে বহাম তোমালোকৰ কি কৰিল
নাই নাই নাই আমাৰ মায়ে ভাত বনাব মানে অ মানে মোৰ মানে গাটো ইমান ভাল নহয়
অ
অ মানে মোৰ মানে ভৰিখন অলপ ভৰিখন বিষাই আছে অলপ
অঁ ভৰি বিষ হৈছে চাবা চাবা ফুল ফুল ফুল নাখাবা ফুল ভৰিৰ বিষত মানে গাৰ বিষত বেয়া ফুলটো
অ অ অ ফুলটো বেয়া বাৰু গম পাইছো এই
সেইটো বিষয়া সেইটো বিষয় বেয়া বহুত আহ আহ নাখাবা সেইটো সেইটো মানে বহত বেয়া আহ ন হেল্ল' হেল্ল'
হেল্ল'
অ অ
অ অ অ অ অ অ আছো দিয়া শুনি আছো কিয়ে হেল্ল'
অ হেল্ল' কি কৈছে
অ ৰাতি কি এৰি ভাত খাবা
অ ৰাতি চয়াবিনৰ আঞ্জাতচয়াবিন আ চয়াবিনৰ আঞ্জা বনাম মই আলু কুটি থৈ দিছিলো
অ অ
অ তেনে অ তেনে কে বিশেষ খাম আৰু ৰাতিৰ সাজ সাজ সাৰ মানে ইমান হেভি ইমান হেভিকে খোৱা নাই যে ৰা প্ৰতি
অ অ
অ মোক মানে অমুক মানে আঞ্জা লাগে মানে দালিয়েই হওক মাছৰ জোলেই হওক চয় জুলও সনে জোল অকমান লাগে
অ অ মানে অ আজ্ঞানহলে ভাত নোখোৱা আৰু
আ ভাত খাওঁ কেতিয়াবাটো খাব লাগিবই নহয় কিন্তু মানে মোৰ ইমান খোৱা নাযায় তেনভাল নালাগে আৰু খাব মন নাযায় কিন্তু কৰ কেতিয়াবা খেতিয়াবা খাওঁ আৰু আহ কেতিয়াবা পুৱা খানা দি ভাত খাই ভাল কাহানা দেখাই ভাল লাগে পুৱা কেতিয়াবা কিন্তু এনেই মানে এনে খানা খাই থাকিলো অ এ এনেকে খানা খাই থাকে আে গা বিলাক দুৰ্বল পৰে সেইকাৰণে দালিত জোলে হওক মাছ জ হওক আৰু চয়নৰ জ সটো বহুত ভাল সেইটোও বহুত হেল্ডি মানে মই পাইছো মোৰ ভাল লাগে হেল্ডি হেল্ডি ফিল হয়
অ হয় দিয়া হয় দিয়া অ অ ৰাতিপুৱা গৰম ভাত আহ আমাৰ আজি দালি আছে অ দালি আজি তেনেকে আজি মংগলবাৰ নহয়
অ অ চালিয়ে খুজি ঠিকে আছে ঠিকে আছে অ মংগলবাৰ নিৰা গৈছে অ ভাইে অ হনুমানক হনু হনুমানজীক মানে আপোনালোকে
অ মানে আকৌ ডাঙৰ একখলে মানুহ ভক্ত
মইয়ো মানো মইয়ো মানো মইয়ো মাজে মাজে হণুমান মন্দিৰ যাওঁৱে অ পালে সময় মানে যাওৱেই আৰু
আহ মই ভাল পাওঁ দিয়া যাই কিনে
মইয়ো ভাল অঁ আমাৰ ইয়াত ওচৰতে আছে পুৰাপাৰা বুলি কয় তাতে যাওঁ তাতে যাওঁ বৰ ধুনীয়া তাত তাৰে হনুমান বাবা টোও বৰ ধুনীয়া লাগে
আহ অ হয় দিয়া কৈ আৰু ভাল লাগে এতিয়া হনুমান মন্দিৰ যাই কিনে
উম বৰ ভাল লাগে মইো মোৰ মইো বহুত ভাল পাওঁ আহ আমাৰ ইয়াত আপুনি যদি আমাৰ ইয়াত আহে তেতিয়া আপুনি থাকাকে আহিব তেতিয়া মই আপোনাক আমাৰ ইয়াত হনুমান মন্দিৰটোলৈ লৈ যাম হ'ব
অ অ যাম দিয়া যাম দিয়া আৰু